হেল্ল'
অ', শুনিছা?
কি খবৰ ভালে আছা?
ভালে আছোঁ বাৰু।
অ', আজি আমি টপিক টপিক এটা টপিক এ এটা ওপৰত কথা পাতিবলৈ মানে ফোন কৰিলো তোমাক মানে।
অ', কি তপিক?
টপিকটো মানে হৈছে হাতী আৰু মানুহৰ সংঘাত।
অ', হাতী আৰু মানুহৰ সংঘাত।
হাতি আৰু মানুহৰ সংঘাত। এতিয়া মেইন কথাটো হৈছে ইমান হাতী ওলাই উম ইমান মাজে হাতী ওলাই মানে তুমি এতিয়া কি কবা তাৰ ওপৰত যে মানুহে যে খেতি কৰে। চব খেতি বাতি নষ্ট কৰি মানে চব শেষ কৰে। বা হাতী কেইটাৰ ওপৰতো আমি ডাইৰেক্ট এ মানে বেয়া বুলি ক'ব নোৱাৰো। অ'। কাৰণ সিহঁতেও জেগা থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে। চ' তুমি কি কবা তাৰ ওপৰত?
কি ক'ম মানে তোমাৰ মেইন কথা ফৰেষ্টৰ বিভাগে শান্তি চব তোমাৰ এনেকুৱা এখন অভৰন্য য'ত অকল হাতী থাকে।
উম, সেইটো হয়, যেনেকে তোমাৰ এজন অৰণ্য মানৱ অৰণ্য মানৱ যে এজন নামটো কি আছিলে?
যাদৱ পায়েং।
যাদৱ পাৰিম নেকি অ' যাদৱ পায়েং অ'। তেওঁ যেনে এনেকে এখন নিজে নিজাববীয়াকৈ এখন অৰণ্য খুলিছে জীৱ জন্তুৰ কাৰণে। বা গছ গছনিৰ কাৰণে। মানে তেনেকুৱা মানে মানুহ এক্সোলি তেনেকুৱা হ'ব লাগে নেচাৰেল প্ৰেমী হ'ব লাগে।
আৰু মানে এনেকুৱা এটা ডিপাৰ্টমেণ্ট খুলিব লাগে। তোমাৰ যাতে এ এসপ্তাহ দুসপ্তাহ মূৰে মূৰে মানে হাতিলে এনেকুৱা খানা মানে তোমাৰ খাদ্য যোগান ধৰে। সেই অৰণ্যত গৈ দি থৈ আহে।
অ', তেনেকুৱা কৰিব লাগে অ' একদম তুমি ঠিক কথা কৈছা তেনেকুৱা হ'লে। মানে কি হ'ব মানুহৰ হাতীৰ যিটো সংঘাত সেইটো সংঘাত বহুত আঁতৰিব। তেতিয়া মানে তোমাৰ তেতিয়া চবৰে চবৰে প্ৰব্লেমটো তোমাৰ মানে আহ আঁতৰিব এতিয়া মানুহৰ খেতি বাতিও নষ্ট নহ'ব। বা হাতীকেইটাও থাকিবলৈ জেগা পাব ভাল।
আৰু মানে কিছুমান দেখিছো কিছুমান স্পেচিফিক মানে তোমাৰ ডিষ্ট্ৰিকতহে হাতী মানুহৰ সংঘাতটো বেছি।
অ', সেইটো একদম ঠিক কথা কৈছা পইণ্ট কথা কৈছা তুমি।
যোনবোৰ ডিষ্ট্ৰিকত নাই আৰু যোনবোৰ ডিষ্ট্ৰিকত এখন এখন হ'লেও অভয়াৰণ্য আছে।
উম।
দিস্তিকৈলে সেই অভয়াৰণ্যখিনিলৈ মানে য'ত বেছি হাতী আছে মানুহ সেই হাতীখিনি তালৈ ট্ৰাসফাৰ কৰিব লাগে।
কম থেকা জেগালৈ অকণ নক চব হেৰি ন।
তটো মানে তেতিয়া হ'বা তেতিয়া আমাৰ এ ফৰেষ্ট ডিপাৰ্টমেন্টে হওঁক নহ'বা তোমাৰ এতিয়া হওঁক বন বিভাগ বন বিভাগৰ ৰেলিটেড কিবা এনেকুৱা ডিপাৰ্টমেণ্ট হওঁক। তেওঁলোক যেতিয়া মানে জাগ্ৰীত হ'ব তেতিয়াহে মানে এই কামটো হওঁ হওঁ হ'ব মানে নহ'লে তোমাৰ ইমান সম্ভৱ পৰা আসাত নাই মানে বুজিছানে।
আখা নাই অ' মানে ইয়াৰ ওপৰত এটা ডিপাৰ্টমেণ্টেই খুলিব লাগিব। আৰু সেই অভয়াৰণ্যখিনিত ইয়াৰ ওপৰত এটা ডিপাৰ্টমেণ্টেই খুলিব লাগিব।
সেইটোৱে ডিপাৰ্টমেণ্ট এটা খুলিব লাগিব যিটো ডিপাৰ্টমেণ্ট হৈছে তোমাৰ ৱেলড চছেফটি।
ৱেল্ড চেকটি অ'।
ল ৱেল্ড চেফটি হয় মানে তোমাৰ জীৱ জন্তু ৰক্ষাৰ লগতে মানে গছ গছনি কথা এইবোৰ ধ্বংস যি বুলি সেইবোৰ মানে বন্ধ কৰিবলৈ পৰাকে এটা ডিপাৰ্টমেণ্ট খুলিব লাগিব। যিটো ডিপাৰ্টমেণ্টে মানে সেইটোৱে চাব। বুজি পাইছানে?
অ'। মানে য'ত যোৱা হাতীখিনি চ-চব অসাহনতে থ'লেগৈনে হাতীখিনি। আৰু সিহঁতক খানা যোগান ধৰিব লাগিব। লগতে মানে তোমাৰ কাৰেণ্টৰ যে যোনটো বেৰিয়াৰ যে মানে অৰণ্য কাৰেণ্টৰ বেৰিয়া মানে গোটেই অৰণ্যখন বেৰি দিব লাগিব, যাতে অৰণ্যৰ পৰা ওলাই আহিব নোৱাৰে।
অ', সেইটো হয়। সেইটো হ'লে মানে কি হ'ব তোমাৰ অ', জীৱ জন্তু কেইটাও মানে তোমাৰ চছেফ হ'ব আৰু লগতে মানে বাহিৰৰ পৰা চোৰাং চ চিকাৰী হওঁক নহ'বা এনেকুৱা মানে। আৰু এটা কথা হৈছে হাতী কেইটা হা-ম মেইনকে আমি হাত- সিকেইটাক দোষ দিবলৈ গ'লে নহব। তাৰ আগতে এটা বন্ধ কৰিব লাগিব, কি বস্তু বন্ধ কৰিব লাগিব, কোৱাচোন তোমাৰ মতে?
মোৰ মতে তোমাৰ যেনেকে যোনবোৰ অৰণ্য হওক, কিছুমান ই লিগেলী বেদখল কৰেগৈ। আৰু কিছুমান তোমাৰ গছ কতা-মেলা যেনেকে যোনবোৰ অৰণ্য জেগা, ইণ্ডাষ্ট্ৰী বহাব নেলাগিব।
উম, সেইটো হয়। হৈয়ো, সেই-সেইবিলাক-সেইবিলাক বহায় সেইবিলাক বহাইতো এতিয়া ধ্বংস হৈছে ন' এইবোৰ। তোমাৰ, গছ-গছনি কাট টি পেলাইছে সেইকাৰণে। এক নম্বৰ কথা, সেইটো পইণ্টটোৱে সেইটো। বুজিছা নে নাই? চেকেণ্ড পইন্টটো হৈছে তুমি কোৱাটো, যিটো বস্তু মানে শ্বিফটিং কৰিব লাগিব মানে। ইয়াৰ পঠিয়াই মানে তাত ৰাখিব পৰাকে
অহ, ৰাখিব লাগিব।
উম।
আৰু লগতে তোমাৰ, উম কোৱা।
অ' কোৱা।
অ' কোৱা। তুমি কোৱা।
অ', বাকী তোমাৰ এতিয়া দেখিছায়ে তোমাৰ, মানুহে অ', হে-হেৰি-চেৰি কৰিব নোৱাৰা হৈ যায়। চব খাই তহিলং কৰিছে। এই গছ-চছবোৰ যদি কাটিয়ে পেলায়, একো কাম নাই নহয়। গছ-চছ কাটি পেলালে, থাকিব জাগা নাইকিয়া হৈ গৈছে সিহঁতৰ।
উম। জাগা নে সেইকাৰণে আ আৰু মানে অৰন্য চবত এনেকুৱা কৰিব লাগিব, তোমাৰ সিহঁতি খাব পৰা মানে বেছিকে যোনবোৰ বস্তু প্ৰিয় মানে হাতীয়ে যোনবোৰ বস্তু খাই ভাল পায়, সেই বস্তুটো বেছি ৰূপণ কৰিবগৈ লাগিব।
সেইটোৱে। সেইটোৱেইটো ভয়, সেইটো ভয়। আৰু তুমি যিটো কৈছা, যিটো আ' ডিপাৰ্টমেণ্ট খুলিব। যি যিটো ডিপাৰ্টমেণ্টত তুমা সেইটোও পাৰে চোৱা-চিতা কৰে, বুজি পালাং?
অহ।
মানে তেতিয়াহে মানে, যদি চলভিং মানে প্ৰব্লেমটো চল্ভ হয় যদি হ'ব আৰু।
হ'ব আৰু অহ
এতিয়া তুমি চোৱা, এই তেলিয়াগাঁও বা এইফালে তোমাৰ গোলাঘাটৰ জেগাবোৰ বহুতত মানে তেনেকুৱা ওলায় এতিয়া হাতী
ওলায়, অ'
মানুহে খেতি চেতি বাদ দিছে কৰিবলে।
খেতি বাতি কৰিবলে বাদ দিছে অ'। তেলীয়াগাঁও চাইডটো বাদেই দিছে কৰিবলৈ।
এ কুঁহিয়া-কুঁহিয়াবোৰ, কুঁহিয়াৰ খেতি কৰিব পাৰে চোন আজিকালি।
কুঁহিয়াৰ খেতি কৰিবলৈও কিছুমান মানুহে বাদ দিছে, এতিয়া তোমাৰ হাতীৰ কাৰণে। তোমাৰ হয়, আমাৰ বিলৰ ইপাৰ পিনে এতিয়া বাদেই দিছে বহুতে মানে তোমাৰ মানে য'ত কুঁহিয়াৰ পা-পায় তাত তালৈকে বেছি যায়। বাবা।
অ', সেইটো হয়ে। আগতে নাছিলে এইটো। এতিয়া নতুনকে যাব লৈছে। বুজিছানে নাই?
অ' এতিয়া নতুনকে যাবলৈ ধ-ধৰিছে, অহ। আগত
অহ, তাত বৰষুণ দি আছে নেকি? বৰষুণ দি আছে নেকি?
ইয়াত বৰষুণ দি আছা, অ বৰষুণ দি আছে।
আহ।
অ বৰষুণ দি আছে। তুমি শুনিছা শুনি আছা নহয়?
মই শুনি আছো। মই শুনি আছো, শুনি আছো
অ', তুমি তোমাৰ এই তুমি যে প্ৰথমবাৰ যে ফোন মাৰিছিলা যে।
অ', অ'।
তেতিয়াপা আমা দি আছে বৰষুণ।
অ
ডাঙৰ দিয়ে আছে এতিয়ালৈকে দি আছে ডাঙৰ একদম।
অ'। বাকী তোমাৰ এইটো কি বুলি কয় তেলিয়াগাওঁ চাইডতো ওলাই আকৌ বকিয়ল চাইডে বেছি ওলায়।
বকিয়াল তেকো চাইডে ওলাই বেছি, যোনটো বাই পাছ ৰাস্তা এনাৰেল গৈছে।
উম, তুমি কিন্তু চলবিনটো অ-কথাটো ঠিকেই কলা বাৰু।
উম
অ', তুমি সেইটো বলো কে-সেইটো ঠিকেই ক'লা
কি কয় এতিয়া চৰকাৰে হয় নাই?। চৰকাৰে লব লাগিব এইটো টো।
উম, সেইটোৱে। তোমাৰ এনে আইডিয়াটো ঠিকেই আছে মানে।
আইডিয়াটো বেয়া নহয় নি, ঠিকে আছে তেতিয়া।
উম, আইডিয়া ঠিকে আছে
তোমাৰ এত তিয়াতো দেখি আহিছোঁ আহোঁতে, তোমাৰ এই বাইপাছ এ ৰাস্তাত আছেই।
এতিয়াও আছেনি?।
অ', এতিয়া আছেনে নাই নাজানো মই, আজি দেখিছো কামলে আহোঁতে আছ ছিলে, দুজন।
অ', কালি ইপাৰতো আছিলে নি?।
অ', কালি ইপাৰটো আছিলে, ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিছিলে ৰাতি।
অ', সেইটোৱেইটো মানে প্ৰব্লেম গিটা কলোৱে মই অলৰেডি, তুমিও ক'লা। এইবোৰ-এইবোৰ ক্ষেত্ৰতে হৈছে।
আজিও আছে ইপাৰত।
আজিও আছে ন।
উম, লাগি আছো এতিয়া আছো কিমান আছে। এ এজন দুজন নাহে বেছি নাহে বাৰু।
অ', অ'।
তাত মানে হাতিযোৰ খেদি পঠিয়াবলৈ ইপাৰ পৰা বেয়া মানে, তোমাৰ গোটেই হাবি জংঘল নহয় জানো।
উম।
গোটেই মানে ৰাতি যেনি তেনি সোমাই দিয় তোমাৰ ক'ত। গ'লগৈ ধৰিব নোৱাৰি ইতে ৰাতি প্ৰব্লেম হৈ যায়। দিনত পাৰি আৰু ভালকৈ ৰাতি মানে প্ৰব্লেম হৈ যায়।
হেল্ল' হেল্ল' প্ৰব্লেম হৈ যায় তোমাৰ বোলো খেদিবলৈ।
অ', খেদিব গ'লে প্ৰব্লেম হৈ যায়।
অ'।
বেছিকে যোনভোৰ বাৰীত কুঁহিয়া থাকিব, কলগছ থাক
এতিয়া আছে জানো তাত কুঁহিয়া আছে জানো এতিয়া।
এতিয়া কুঁহিয়া নাই বাৰু, কলগছ আছে।
অ', কলগছ খাবলে আহি যায়।
উম, কালি ভাইলাদাৰ বাৰীত আছিলেহি।
ভাই দাদা মানে তোমাৰ কৰ এজন মানুহজন।
মানুহজন নহয় এইযোৰ আমাৰ গাঁৱৰে।
মানে গোলাঘাটৰ।
গোলাঘাটৰে।
অ' বাকী কেইটা বজা আহিবা ঘৰত।
ঘৰলৈ মই চাৰিটা বজাত ইয়াৰ পৰা ওলাই দিম আৰু। চাৰিটা বজাত।
আহ
চাৰিটা বজাত
ঠিক আছে বাৰু ভাল লাগিলে কথা পাতি।
ঠিকে আছে।
উম, দিয়া ৰাখিছো এতিয়া।